হেল্ল', হেল্ল'
অ', শুনিছেনে
অ', কি কৰি আছা
উম, এনেই আছোঁ!
অ', হয় নেকি মই এ কাম কৰি আছোঁ ঘৰৰে আজি বাঁহ গজা খাম সেই বাহ গজাতো মানে এইটো কৰি আছোঁ! বাচি আছোঁ!
অ'
অ', ভাত পানী তোমাৰ খোৱা নাই! সেই বনাইহে আছোঁ! এতিয়া তোমাৰ বাঁহ গজাতো এই কৰি আছোঁ! বাচি আছোঁ! এইটোয়ে বনাম!
হয় নেকি অ' বাঁহৰ গজা কিহৰ লগত বনাইছা
অ' তোমাৰ এ বনাম আৰু এনে বনাম! চবজি বনাম!
হয় নেকি অ' এনেই কিহৰ লগত অ খাওঁ! বিৰাট ভাল লাগে! বাঁহৰ গজাটো খোৱা যায় আৰু কেতিয়াবা, কেতিয়াবা তোমালোকে খোৱা মানে ডেইলী অ' মানে গৰমত আৰু গৰম লাগে, বাঁহৰ গজাটো সেইকাৰণে অলপ কমকে খোৱা যায় বাৰু
অ', অ' হয়! ভাল লাগে!
উম
ভাল লাগে! সেইটোতো হয় বাৰু আমাৰ মানে অ', আমাৰ বাঁহৰ গজাটো আচাৰো খোৱা যায় আৰু এনেই ক'ব গ'লে অ সদায় সদায় গাহ বাহৰগজা খোৱা গৰম লাগে
হয় হয় সদায় সদায় ভাবো উম
গৰম হলে আৰু গৰম হয় বুলি কয় সেইকাৰণে বাহৰ গাজে অলপ কমকে খুৱাই আৰু কিন্তু বাঁহৰ গাজৰ বহুত প্ৰটিন ভিটামিন থাকে ন
উম উম হয় উম
অ
ভাল লাগে কিন্তু
ভালতো লাগে বাৰু
উম মই
এনে আৰু কি কি কি কি কি কি বনাই ভাল পোৱা
হা হা
আৰু কি কি বনাই ভাল পোৱা আৰু কি কি বনাই ভাল পোৱা বুলি কলো
সেইটোৱে তোমাৰ এ ভাল পাওঁ আৰু চব কিবা কিবি বনাই ভালে পাওঁ আৰু আৰু এনে এ আজি ভাবি আছো কৰবাত ফুৰিব যাওঁ বুলি
হয় নেকি উম বতৰতো বতৰতো ইমান ভাল নহয় কত যাবা ফুৰিবলে আহ
অ এই হয় তোমাৰ এই হয় বৰষুণটো আমাৰ ইয়াতে ৰ'দে দিছে আৰু ৰ'দ দিয়াৰ কাৰণে আৰু যাও বুলি ভাবি আছো কৰবাত ফুৰিবলে সেইকাৰণে উম উম
ফুৰিব যাব পাৰি কৰবাত
অ অ তুমি যাবানে কৰ'বাত
অ উম এনেকুৱাতো ভাবা নাই কৰ'বাত যাও বুলি
অ
মানে যাবলৈতো ইচ্ছা আছে কিন্তু তেনেকুৱা ভাবা নাই ক'ত যাওঁ বুলি
অ
উম তুমি মানে যাবা আজি ক'ৰবাত
অ যাম বুলি ভাবিছো আজি চানডে যে চানডে যাওঁ আৰু কেতিয়াবা কেতিয়াবা
হয় নেকি অ যাও বুলি মানে ভাবিছো কিন্তু যাবলে ইচ্ছাও আছে চাওঁ বাৰু ক'ত হয় যদি যাওঁ বাৰু
অ হয় নেকি আচ্ছা
উম তুমি কৰবাত যাবা নেকি উম ভাল লাগে তুমি এনে কৰ'বাত যাম বুলি ভাবিছা নেকি
অ এ সেইটোতো কলো তো আজি যাম বুলি
হয় নেকি অ ক'ত যাবা এনে
অ যাম চাগে পাৰ্কত যাম
উম কি পাৰ্কত যাবা
তুম তো তুমি যোৱা নে পাৰ্কত ফুৰিব
অ যাওঁ নতুন পাৰ্ক সেইদিনা যে খুলিছিলে অ সেইদিনা সেইটো পাৰ্কত গৈছিলো ফুৰিবলে এই তোমাৰ পল্টন বজাৰ অ হ'লে দুই তিনি মাহ হলে
অ সেইদিনা খুলিছে বুলি কলে মই ভাব ভাবিলো সেইদিনাই হয় দুই তিন দিন হল বুলি সেইদিনাই খুলিছে বুলি ভাবিছো
এজনী ছোৱালীৰ লগত গৈছিলো মৰা ছোৱালী এজনী ফ্ৰেণ্ডৰ লগত গৈছিলো তাইৰ লগত নতুন পাৰ্কত গৈছিলো ঘূৰিবলে এতিয়া উজান বজাৰৰ হয় হয় ঠিকে ক'লে ইমান ডাঙৰ ইমান ডাঙৰ আমাৰ পাৰ্ক মানে খোজ কঢ়তে খোজ কাঢ়োতে ভাগৰে লাগি গৈছে ইমান এলহা এলাহ লাগিছে নহয় পিছত
অ হয় নেকি
তাকো গ'লো আৰু ফুৰিলো অলপ ভালকে ফুৰিলো জেগাবোৰ নতুন নতুন নতুন জাগা নতুন নতুন জেগাবোৰ চাবলে ইমান ভাল লাগে ন
উম উম হয় ঠিকেই ব'লা ভাল লাগে নতুন নতন জাগাবোৰ ফুৰি কিনে বহুত ভাল লাগে আৰু যাই কিনে কিবা কিবি খাইও ভাল লাগে
খাইকও ভাল লাগে এক্সপ্ল'ৰ কৰিও ভাল লাগে ন তোমাৰ নতুন জেগা
এই বাহিৰা জাগাত যুৱ নে কেতিয়াবা
বাহিৰত নাই তেনেকুৱা বাহিৰত যোৱা নাই মই
অ হয় নেকি অ যাও বাহিৰতো যাওঁ কেতিয়াওা
কোন এনে এনে কোনটো জাগগা চাই পোৱা বাহিৰৰ
মানে গৈছিলো তোমাৰ দাৰ্জিলিং গৈছিলো এটা ুমজাউন পিক বুলি আছেো তাতে গৈছিলো
অ মই মই তেনেকুৱা একবাৰ কৈছিলো ছিকিম গৈছিলো
হয় নেকি ছিক্িমৰ জাগাতটো কেনেকুৱা আছে তোমাৰ দাৰ্জিলিং আৰু ছিক্িম জাগাতো এনে কি হয় তোমাৰ যেনেকুৱা ছিক্িম অলপ ওপৰলৈ যাম হয় হয় নহয় তুমি যেনেকুৱা ছিক্কিম যত গৈছ ছিলা আমিও দাৰ্জিলিং যে গৈছিলো ন তাৰে পৰা ৰাস্তা আছিল ছিক্কিমৰ অ ছিকিমৰ ৰাস্ত সেফালে দি আছিল আৰু ছিক্কিম যোৱা নাই তোমাৰ অলপ আৰু ছিক্িম দাৰ্জিলিঙৰ পৰা ছিক্কিম দুই ঘন্টামান লাগি চাগে এক দুই ঘন্টা সেনেকুৱাই
উম সেইটোতো হয় এক দুই ঘণ্টাাতো লাগিবই তোমাৰ
উম উম হয়
অ
লাগে আৰু এক দুই ঘণ্টা একে ৰাস্তাই হয় তোমাৰ অলপ মানে তে দাৰ্জিলিং যোৱাটো অলপ তেনেকুৱা ৰাইট চাইডে যি খু খো মাৰ লাগে আৰু তোমাৰ কিন্তু চিধা যায় আৰু
অ চিধা যায় হয় ঠিকে গ'লা চিকিকিমটো সিধ যায়
উম উম অ এনেকুৱাই হয় আৰু ভাল লাগে
অ ভাল লাগে সেইটোতো হয় বাৰু এনে তোমালোকে কোন কোন গৈছিলে ফেমিলিৰ লগত গৈছিলে নে ফ্ৰেণ্ডছৰ লগত গৈছিলে
ফেমিলিৰ লগতে গৈছিলো
অ ফেমিলিৰ লগত গৈছিলা কেনেকুৱা লাগিল যা অ ফেমিলিৰ লগত গৈে থাকো বাৰু
অ হয় নেকি
ফেমিলিৰ লগত যাইকে ভাল লাগে
অ অ ক'ত ক'ত যোৱা ফেমিলিৰ লগত
অ ফেমিলিৰ লগত গৈ থাকো তোমাৰ এ একবাৰ গৈছিলো তোমাৰ তাতে গৈছিলো কি বুলি জেগাটো নামটো আছিলে আহ মনতে অহা নাই ৰবা মেঘালয়-মেঘালয়, শ্বিলং গৈছিলোঁ।
হয় নেকি অ-অ সেইফালে গৈছিলো আচ্ছা।
শ্বিলং-তিলং ঘূৰি আহিছোঁ ভালকৈ লাগিছে।
অ-অ, হয় নেকি? ভাল লাগে কিন্তু শিলঙৰ হলেও ভাল আছে জেগাবোৰ ঠাণ্ডা জেগা। উম! অঁ! হয়।
ফুৰি আহিছোঁ। তাৰপিছে উম
হয় সেইফালে ভাল লাগিব। সেই আমাৰ যেনেকৈ গুৱাহাটীৰ পৰা মানে ওচৰতে আছে ন তোমাৰ ৰাই চমো অলপ। যেনেকা-যেনেকা দাৰ্জিলিং হল, তোমাৰ ছিকিম হল, সেইবোৰতো অলপ কিমান এদিন লাগে আৰু এদিন হয় যায় আৰু সেনেকুৱাই হয় ন।
অঁ-অঁ!
যাই আৰু শ্বিলংতো তোমাৰ এদিনতে যাই পাই যে সেইকাৰণে। ভাল আৰু ঘূৰিও আহিব পাৰি এদিনত। ঘূৰি আহিব পাৰি সেইকাৰণে ভাল হয় আৰু ওচৰতে আছে আৰু ঠাণ্ডা জেগা। গৰমৰ দিনত গ'লে ভাল হয়।
হয় নেকি? অঁ! মই তেনেকুৱা যোৱা নাই বাৰু। লাষ্ট একবাৰ গৈছিলোঁ। উম! তেতিয়াই আৰু তাৰপিছত যোৱাই-যোৱাই হোৱা নাই বাৰু।
অঁ লাষ্ট মানে ফেমিলিৰ লগতে গৈছিলা?
হয় নেকি? অ ফেমিলিৰ লগতে গৈছিলোঁ। মোৰ কথা সুধি আছা। অ, মই ফেমিলিৰ লগতে গৈছিলোঁ। লাষ্ট মানে ফেমিলিৰ লগতে গৈছোঁ। ফ্ৰেডৰ লগত একবাৰ গৈছিলো তোমাৰ। এই গুৱাহাটীৰ এটা নতুনকে এটা ভাইৰেল ট্ৰিপচ মানে বহু অঁ গৈছিলোঁ
অঁ!
তোমাৰ জেগাটোৰ নামটো কিবা আছিলে পাহৰিলোঁ খামৰেং নে কিবা এনেকুৱা নাম আছিলে। ভাইৰেল লিলক তাতে গৈছিলোঁ।
কি বুলি কৈছা যে
উত্তৰ গুৱাহাটী, উত্তৰ গুৱাহাটী কোনটো চাইডক বা কয়?
উত্তৰ গুৱাহাটী নাই যোৱা নেকি তুমি? তাতে তোমাৰ অ-অ! হয় নেকি? তুমি এনেই ক'ত থাকা তুমি? উত্তৰ গুৱাহাটী ফালে
আৰু
চিনি নোপোৱা নেকি? গুৱাহাটী তিত নাথাকা নি?
নাপাওঁ। মই গুৱাহাটীৰ নহয় মই ৰঙিয়াত থাকোঁ। মই ৰঙীয়া মই গুৱাহাটী ইমান ভালকে চিনি নাপাওঁ। উম! হাজো-হাজো গৈছা নে তুমি হাজো?
হাজো সেই হাজো তোমাৰ সেইফালে আছে চাগে তোমাৰ উত্তৰ গুৱাহাটী গুৱাহাটীৰ ফালে আছে চাগে। উত্তৰ গুৱাহাটীৰ ফালে আছে চাগে হাজো।
অ-অ, তোমাৰ জালুকবাৰী পাৰ হৈকে যাব লাগিব।
অঁ! তে তুমি চিনি নোপোৱা বুলি ক'লা চোন এইমাত্ৰ?
অঁ! এইটো উত্তৰ গুৱাহাটী সেইটোকে কয় ন? মই ইমান চিনি নাপাওঁ গুৱাহাটী যে। যাই থকা নহয় ন আমাৰ, সেইকাৰণে মই ইমান চিনি নেপাওঁ।
অ আচ্ছা।
সেইটোৱে কেতিয়াবা গুৱাহাটীত ডাঙৰ ডাঙৰ তোমাৰ চিকিৎসালয় আছে ন সেইখিনি, কেতিয়াবা যোৱা হয় আৰু।
অ।
তেনেকুৱা এনে যোৱা নহয়, উম তেতিয়া যোৱা হয়।
ৰঙিয়াৰ পৰা শ্বিলং কেইঘন্টা লাগে এনে?
ৰঙিয়াৰ পৰা চলং তোমাৰ অ গুৱাহাটী হৈয়ে যাব লাগে আমাক ৰঙীয়াৰ পৰা শ্বিলং।
অ হয় নেকি? হয় নেকি?
অ।
এইপানেদি গ'লে আমাৰ দূৰ পৰে তেজপুৰ হৈও যাব পাৰি। টো অলপ দূৰ পৰে
অকে। তেজপুৰ ৰঙিয়া পৰা তেজপুৰ ওচৰতে আছে চাগে?
নাই নাই দূৰতে আছে।
দূৰত আছে নেকি? আচ্ছা।
অঁ তোমাৰ গুৱাহাটীৰ পৰা তেজ
গুৱাহাটী গুৱাহাটীৰ পৰা তেজপুৰ কেই ঘণ্টা এনেই ৰাস্তাটো?
তিনি ঘণ্টা।
তিনি ঘণ্টা ট্ৰেইনত নে বাছত?
এ এনে ট্ৰেইনত অ নহয় ট্ৰেইনত একঘন্টা, এনেই গাড়ীত বুলি গাড়ী মটৰত বাছত।
অ তুমি মানে ৰঙিয়াৰ পৰা আহা যোৱা কি ট্ৰেইনত কৰা নে বাছত কৰা?
উম ট্ৰেইনত কৰোঁ।
অ।
অঁ দিয়া ঠিক আছে দিয়া, ইয়াৰ বিষয়ে পিছত ভালকে কথা পাতিম দিয়া। ধন্যবাদ।